অ' কওক।
অ' ভাত খালে?
অ' ভাত খালোঁ দিয়ক আপুনি খালে?
খালোঁ-খালোঁ, খায় এয়া শুৱা নাই আৰু শুম আৰু। তাকেহে। এনেই বোলো মানে মোবাইলকে আৰু মোবাইল ক'বলৈ গ'লেওতো অকণ মোবাইল চাই থকাই হয় ন'।
সেইটোৱে-সেইটোৱে ঘৰত ভালেই নে‌ এনে চবৰে।
ভালেই-ভালেই বাৰু আমাৰ ভালেই আপোনালোকৰ ভালেই ন'।
আছোঁ আৰু দিয়ক ইমান গৰম এইকেইদিন।
বা গৰম মানে একে খুব গৰম। পোৰা আকৌ গৰমতে একেবাৰে মানে কলৈকো ওলাবও মন নাযায় একো কৰিব মন নাযায়, হ'লেও বাৰু আজি অকমান বতৰ বতৰটো ভালেই কৰিছে আজি অকমান। সেইটোৱে মানে বৰষুণ অকমান-অকমান দিছেতো সেই সেইটো কাৰণে বাৰু ভালেই হৈছে বাৰু সেইটো কাৰণে এনেই
কিন্তু এই স্কুল গ'লেহে মানে দিনত ৰাতিপুৱা টাইমত বৰষুণ দিলে ইমান দিগদাৰ হয়।
অ' সেইটো সময়ত স্কুল যোৱাৰ সময়তো স্কুল এতিয়া এতিয়াটো বন্ধ হৈ আছে। অ আপোনালোকৰতো বন্ধ এতিয়া।
বন্ধ বন্ধ এতিয়া বন্ধ নহয় এইকেইদিন বাৰু তেনেক কা হৈছে ভালেই হৈছে কিন্তু ৰাতিপুৱা সময় যে দিয়ে স্কুল যোৱা টাইমত। ইমান দিগদাৰ হয় নহয়।
দিগদাৰ হয় স্কুল যেতিয়া স্কুলখন খোলে তেতিয়া একেবাৰে ৰাতিপুৱা একে স্কুলত যাব সময়তে বৰষুণটো দি দিয়ে। সেইটো হয় বাৰু, একে মানে নগ'লেও নহয় মানে বহুত দিগদাৰি হয় সেইটো।
নগ'লেও নহয়। আকৌ চাবা আজিকালি নতুন এটা হৈছে এই আঢ়ৈটা তিনটা বজাত দিয়ে বৰষুণটো।
অ সেইটো সময় অ সেইটো সেইটো সময়টো দিয়ে। তেনেকুৱা সময়টো দিয়ে মানে সেই কেনে বেয়া হৈছে মানে।
উম।
পুৰা কাহ হৈ আছে আৰু ন।
গা মানে বহুত এই গা বেয়া হ'ল যে জ্বৰ হৈ' তাৰ পিছতে কাহটো। মানে একে হেৰি লগা হৈ গৈছে কাহটো।
আমাৰো তাক। তাকে মানে কাইলে আমাৰ ওচৰতে আমাৰ নামঘৰ মানে নতুন। কৈ বনাইছিলে আগৰ নামঘৰটো ভাঙি পেলাই
অ অ
আপোনাৰ সেই নামঘৰত আজি সিংহাসন স্থাপন কৰিলে। নতুন সিংহাসন তাৰপাছত আজি নাম কীৰ্তন এনেকে কৰিলে আকৌ। মানে নতুনকে হেৰি যোনবিলাকে মেট্ৰিক পাছ কৰিছে আৰু ল'ৰা ছোৱা মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেই ল'ৰা ছোৱালীবিলাকক আজি। মানে হেৰি সম্বৰ্ধনা জনালে গামোচা। চা পিন্ধালে তেনেকে গাঁৱতে আমাৰ গাঁৱত। তাতে আৰু নামঘৰটো ওচৰতে তাতে। কৰিলে তাৰপাছত আকৌ কাইলৈ দিনত আছে আপোনাৰ নাম গোৱা নাম গোৱা। আপোনাৰ মানে ৰাতিপুৱা ধৰক নাম পাল নাম এনেকে গাব। তা পা আপোনাৰ। সন্ধিয়ালৈ আকৌ মানে ৰাতি আঠটামানৰ পৰা আৰম্ভ হ'ব চাগৈ ভাওনা আছে।
অ ভাওনা ভাওনা আছে ন কেইদিনীয়া দুদিনীয়া নিকি।
দুদিনীয়া মানে এ। এখন ভাওনা এদিনেই হ'ব দুখন দুদিন হ'ব আৰু মানে এখনেই দুদিন নহয় আৰু। এদিন মানে। কাইলৈ খনত আপোনাৰ মতা মানুহ আৰু মাইকী মানুহ দুয়োটা মিলিয়ে আছে মৎস্ চ অবতাৰ বুলি কয় মৎস্য অবতাৰ আ আৰু কিবা এটা নাম তেনেকে মানে মিলি পেলাই কৈছিলে পাহৰিয়ে থাকিলো। ভাওনা মই ইমান বাৰু হেৰি নাথাকে আৰু তাৰ পিছত পিছৰ। পিছৰ দিনাখন আকৌ মানে আছে কালি বৃহস্পতিবাৰ শুক্ৰবাৰে আছে হেৰি। উম সীতাহৰণ জতাইৰ বধ।
অ সীতাৰ
জতাইবধ অ সেইখন যেনিবা অকল মানে মাইকী মানুহে হ'ব মানে।
অ অ
তেনেকে হ'ব সেই দুদিন মানে এতিয়া কালি আৰু পৰহি সেই দুদিন বা তাতেই যাব দিনত। পানী তোলা হ'ব আৰু কালি ধৰক নাম গোৱা আকৌ ৰাতিলৈ ভাওনে। আকৌ পৰহিলৈ আকৌ ধৰক পানী তোলা সভা তাৰ পাছত আকৌ ভাওনা সন্ধিয়ালৈ সেই। দুদিন মানে তেনেকে।
উ অ অ অ অ
আকৌ গাঁৱত এনেকা আজিও হ'ল বাৰু আজিও এয়া দিনত যোৱা হ'ল দিনত তো সেয়া তেনেকে কৰা হ'ল সন্ধিয়া আকৌ গণ গালে।
অ অ।
তেনেকে মানে হেৰি কৰি পেলাই। এইবাৰ মানে নাম গোৱাটো নামঘৰ ভাঙিলে কাৰণে নাম গোৱা দেৰিকৈ হ'ল এনেই আ সোনকালেই হয় বাৰু হেৰি হৈ পেলাই তেনেকে আপোনালোকৰ ফালেওতো হয়।
আহ আমাৰ ফালে হয় আমাৰ মানে সত্ৰটো আমাৰ মানে হেৰি ভাওনা এনেই তেনেকে নহয়। সত্ৰ এনে ৰাজহুৱা নামঘৰত হয়।
অঁ।
আমাৰ সত্ৰ নামঘৰত নহয় মানে আৰু ভাগৱত টো নাপাতে আমাৰ সত্ৰ নামঘৰত, এনেই ৰাইজৰ নামঘৰত পাতে। আমি যাওঁ বাৰু ৰবিলাকলে।
সেইটোয়ে আৰু গাঁৱৰ গ'লে আকৌ ভাল
ডাঙৰ নহয়, চুবুৰিয়ে কেইবাটাও, তই প্ৰত্যেকখন চুবুৰিত তি মানে পাতে।
অঁ বেলেগে বেলেগে তেনেকৈ কৰিছে আৰু।
অ আজি এখন চুবুৰী, কাইলে বেলেগ এখন চুবুুৰী তেনেকে মানে। এইবছৰ যদি এখন চুবুৰীত পাতিলে, নেক্সট বছৰ বেলেগ এখন চুবুৰিত পাতিলে তেনেকা।
অঁ তেনেকৈ বোলে, আমাৰ বাৰু অ মানে পাতে বেলেগ বেলেগ গাঁৱতো মানে এনেকৈ পাতে, আমাৰ গাঁওখনৰ আজি আৰু আকৌ বেলেগ গাঁওখনৰ ধৰক তেনেকৈ কাই বেলেগ দিনা পাতে সিহঁতৰ মানে সিহঁতৰ মতে পাতে আৰু তেনেকুৱা আৰু। আমাৰ মানে এই ওচৰত আজি আজি মানে একে আমাৰ ৰাজহুৱা মানে নামঘৰৰ আৰু এনেই ধৰক অ কণমান দূৰত হ'লেও তেনেকৈ চাকি - তাকি দিবলৈ যোৱা হয় অকণমান দূৰৰ ইখন গাঁৱৰ হ'লেও বা সিফালে গাঁৱৰ হলেও।
অ অ।
তেনেকে যোৱা হয় কিন্তু এইখন একেবাৰে আমাৰ মানে একে নিজৰ আৰু।
অ।
ৰাজহুৱা আমাৰ নিজৰ নামঘৰ আৰু।
অ অ কিন্তু ধেমালিও নহয় ন এই গৰমত ধৰক মেকআপ- চেকাপ কৰি ন বাহৰীয়াবিলা
বা ধেমালি মানে আজিতো অকণ বতৰটো ভালেই এনেই কেইটা দিন আপোনাৰ যিটো ৰ'দ মাৰিছিলে মানে ভাৱৰীয়াৰকে মূৰ - চূৰ ঘূৰাই পৰি যাব যেনে লাগে দেখোন মোৰ। ইমান মেকআপ দিব, ইমান মেকআপৰ মা দত গোটেই একেবাৰে কম কাপোৰ কানি মূ একে মুখা চু জোখা পিন্ধি কৰি ধেমালি। একেবাৰে মানে সিহঁতে বুলিহে পাৰিব আমাৰ নিচি চিনা মানুহৰ ভয়ে লাগে দেখোন দেখিল, ভাবিলেই মানে ভয় লাগে।
কিনিও কিন্তু কষ্ট মোৰ মতে নহয় নে?
নহয় না আমাৰ মানে নামঘৰটো ইমান ইমান মানে গৰম নহয়, নামঘৰ মানে চাৰু চাইড মু কলিয়ে ন আৰু তাতে ফেন দি থাকে আৰু মানে ভকতে ধৰক কি কৰে ইমান মানে গা কাপোৰ কানি পিন্ধি তেনেকে নাম নলয় ন, সেইটো কাৰণে ভালেই বাৰু কি কিন্তু আৰু আমাৰ গছ- গছনি আছে যে চায়েই বাৰু। কিন্তু এই ৰাতি গৰমত ভাঙাই কিন্তু আমি আমিহে কাপোৰ কানি পিন্ধি বহি থাকিলে অকমান হ'লেও কিন্তু কানো মানে হেৰি নহয়, এই আজি বতৰটোৰ নিচিনা কাইলৈকো যদি কৰে তেতিয়া ভালেই লাগিব বহি থাকি।
উম উম উম।
কিন্তু মানে বহুত বেছি ৰ'দ দিলে মানে তেতিয়া পঢ়ি থাকিবলৈ অশান্তি লাগে আৰু নতুন কাপোৰ পিন্ধি নেই নহয় একেবাৰে আৰু তাতে চাদৰ- মেখেলা
চাদৰ -মেখেলা সঁচাদেই।
হি ই, এনেইতো বাৰু বেলেগ হেৰি হ'লে বাৰু কথা নাই কিন্তু চাদৰ - মেখেলা পিন্ধি আৰু বুঢ়ি তেকিবলৈ হ'লে আৰু কেনেকুৱা হ'ব আৰু। তেনেকুৱা হেৰি হৈ পেলায়। সেইটোৱেটো মানে ইমান দামী নিপি নিপিন্ধো যে সেইটো কাৰণে মানে পুতুকতে অশান্তি লাগে কেতিয়া খুলোঁ- কেতিয়া খুলোঁ তেনেকুৱা নিচিন না লাগি থাকে মানে।
অ',
বেছি মানে সময় পিন্ধি থাকিব নোৱাৰে আৰু তেনেকুৱা মানে।
নোৱাৰি- নোৱাৰি হয় দিয়া এ কিন্তু আগৰ দিনত ন' মানে কেনেকুৱা আমি সৰু থাকোত তে নৱেম্বৰ, আগষ্ট, ছেপ্তেম্বৰ -ছেপ্তেম্বৰ পানৰ ঠাণ্ডাত পৰিয়ে যায় এতিয়াতো এতিয়া ঠাণ্ডা নহয়েই ডিচেম্বৰলৈকে ফেন চলাব লগীয়া হয়।
ফেনচ লয় আগৰতো পূজাৰ সময়তো মানুহৰ ঠাণ্ডা একেবাৰে ধুনীয়াকে একেবাৰে কাপোৰ কানি একে হেৰি একোৱে যাবলগীয়া হয় এতিয়া এইবাৰতো একে ঠাণ্ডা নহো নপৰিলে মানুহে যে হেবি মানে যোনবিলাক চুৱে নি নৰ্মেলি চুৱেটাৰতে কাম চলিয়েই গ'ল মানে।
অ', অ',
মানে ইমান একেবাৰে আগৰ ধৰক একেবাৰে পুমুহীয়া ঠাণ্ডাত একে লেপ পো ল'ব লাগিব কম্বলো ল'ব লাগিব চব ল'ব লাগে। কিন্তু এতিয়া মানে এখ খন কম্বলেই হৈ যায় মানে কাম কম কাপোৰ নালাগে মানুহক ইমান বেছি ধিয়েকে ইমানে ঠাণ্ডা নপৰাই হ'ল।
ঠাণ্ডা নপৰে আকৌ আপোনাৰ ডিচেম্বৰলৈকে ফেনে চলাওঁ চাওঁক।
ফেনে চলাওঁ আচলতে মানে কি জানে বহুত মানে গোটেই গছ-গছনিবিলাক কাটি কৰি তহিলং কৰিলে ন'।
অ, এ এসপ্তাহ নে দুসপ্তাহ এটা ঠাণ্ডা পৰে। তাৰ ওপৰত আৰ ঠাণ্ডা নপৰে আগৰ দিনততো আপোনাৰ কি মাঘৰ বিহুলৈকে বিচনী নলয়। হয়নে অহ, কি ব'হাগ বিহুলৈকে ব'হাগ বিহুত এতিয়াৰে ক'ত ন' অহ, ফেব্ৰুৱাৰীতে আপোনাৰ গৰম যিডাল পৰে
বাহ হা, এই এতিয়া চবতে মানুহে আগতিয়াই একেবাৰে এতিয়া এতিয়া এই মানে গছ- গছনি এইবিলাক চব কাটি মানে তহলে আমাৰ ইয়াতে ভাবকচোন কিম্মান গছ আছিলে গোটেই ৰাস্তাটো বনোৱাত মানে কিমান গছ কাটিলে কিমান গছ কাটি একে গোট গোটেই গছবিলাক কাটি -কাটি বিল্ডিং বনাইছে সেইবিলাকৰ মানে এতিয়া ক'লৈ যাবগৈ আৰু ধৰক গছ -গছনি আছিলে সেই বতাহ বা মানে ছাঁ তাহ পৰিছিলে সেইটো কাৰণে অকণ ঠাণ্ডা আছিলে এত এতিয়া আমাৰো মানে
অহ',
বহুত বেছি হৈ গ'ল গৰম মানে বাহিৰৰ দেশৰ নিচিনা আমাৰ ইয়াতো আৰু অলপ দিন পাছত আৰু বেছি হোব।
অহ, এইটোৱে সেইটোৱে।
এতিয়াতো দেইলি চেইলিত টো মানুহ থাকিবই নোৱাৰে সেইবিলাক। কত ইউ পি চি পি বিলাক একে -একে কেনে অ, সেইটোতো বাদ শুব ভিতৰত শুবৈ নোৱাৰে আমাৰ নিচিনাকে সিহঁতেটো বাহিৰতে শুই থাকে। গৰমৰ কাৰণে। কাৰণ তাততো গছ- গছনি দেখিবলৈ নাই।
এতিয়া আমাৰ ইয়াত থকা খিনিও কাটি কাটি দিছে সেই কাৰণে গৰম চৰম বোৰ- বৰষুণ নাইকিয়া হ'ল।
সেইটোৱে।
এতিয়া ক'ব গ'লে যে এনেকুৱা দপ দপীয়া বৰষুণ দিয়ে আগৰ ন' বাৰিষা বুলি কলে এতিয়াতো একোৱেই নাই।
একোৱেই নাই সেইটোৱে মানে- এইবিলাক মানে চব মানে প্ৰকৃতিক ধ্বংস কৰিছে যে সেইটো কাৰণে তেনেকুৱা হৈ গৈছে। মানে
সেই এতিয়া আকৌ গছ পুলি ৰুব দিছে, কিডাল লাভ হব কাটিয়ে পেলাব।
কাটিয়ে এতিয়া - মানে মানে গোটত এতিয়া দেখিছেই নহয়, গছ যিমান গছ লগাইছে। গছ লগালে কি হ'ব, গছৰ পুলি যিকেইটা দিছে আপোনাৰ চৰকাৰৰ ফালৰ পৰা সেই গছ কেইটা একোৱেই নাথাকে, অকল ডাল কেইটাহে থাকে।
অ অ।
গছৰ পাত - চাত একোৱেই নাই, অকল গছৰ ডাল কেইডাল থাকে সেই ডাল কেইডাল লগাবলৈ দিছে। কিছুমানে তো থানি এনেই থাল কেইডালকে লগাই থৈছে গছ পুলি। তেনেকুৱা কৰিছে। সেয়া এতিয়া মানে আধা- খিনি কাক যিমান পাৰিছে কাটিছে, আকৌ ইমান লগাবলৈ দিছে হেৰি কৰিবলৈ দিছে। সেয়া দহ হাজাৰ টকাৰ কাৰণে গোটেই গোট বিলাকত গছ লগাব দিছে, গোটেই- গছপুলি আপোনালোকে ব্লকত - পৰা ক'ৰবাৰ পৰা এনেকৈ আনিবগৈ লাগে, আনিলেও একে বিচাৰি বিচাৰি ভাল গছ নাপায়ে যি-
নাপায় আৰু মৰি থাকিলে আকৌ পইচা নিদিব চৰকাৰে।
অ সেইটো আকৌ মৰি থাকিলেও পইচা নিদিয়ে। ধেই নিয়ম একেবাৰে মানে সেইবিলাক হেৰি- গৈ পেলাই এতিয়া মানে চব প্ৰকৃতি কিবা হ'ল আৰু মানে ওলোটা হ'ল। চব ফালৰ পৰা সেইটো কাৰণে। বাকী বাৰু এনেই যাম বাৰু সেইফালে খবৰ খাতি এদিন ল'বলৈ, বহুত দিন হ'ল যোৱাও নাইতো সেইফালে। সেইফালে বাৰু যাম বাৰু সময়ত - সময় সুবিধা মিলিলে, এইবাৰ ইফালেও আহিব বাৰু হেৰি মন গ'লে আপোনাৰ ন।
অ যাম যাম দিয়ক নিশ্চয় যাম দেই, ঠিক আছে দিয়ক বাৰু অ অ।